হেল্ল'
হেল্ল'
কি কৰিছ?
অ এ মই একো নাই কোৱা এই পিছফালে কিবা বৰশী বাই আছিলে মাছ তিনিটা পালে নহয় পাই বোলে তাকে বাচি পেলাই থৈ আহিছোঁ।
অ তহঁতে পুৰা বৰশী বাবলে মানুহ হাই ম মানে ভাড়ালৈ আনি লৈছ আও। পূৰা বৰশী বাইছ।
অ তাকে আজি বেছিকে ধৰিবলে শাক দিলো মই বাচি থাকিলে বোলে খাব খাব নোৱাৰো ইমান
অ হেৰিয়ত সোমাই যায় গোন্ধটো ময়ো পায় মই বাচিলে মানে মোৰ বহুত বেয়া পাওঁ।
আৰু এতিয়া বেটুবোৰ খুৱ ওলাই এতিয়া।
অ এতিয়া পূৰা খাবলৈ পায় যে ঠাণ্ডা দিনতহে পেটুটো কম ওলায়।
অ কিবা পেটুবোৰ একদম দেখিবলে দেখোতে কিবা কিবি লাগে মোৰ পোৰা ঘিন লাগি যায়
আমাৰ সেই মাজতে জোৰ চাবলৈ গৈছিলে মাছবোৰ আনে আনি একদম কিয় কিমান মোৰ মানে খাব নোৱাৰা হৈছিলো নহয়
উম
স সকে আনিব আও একদম একবাৰে বাচোতে বাচোতে মোক গোন্ধেই পাওঁ একদম কিবা কে মাৰ কেঁচা গুন্ধটোৱে পাই থাকো।
আৰু এই গৰমত মানে হেৰি মাছবোৰ সোনকালে যে হেৰি হয় যে বেয়া হয় যে সেইকাৰণে বেছ-
অ তাৰমানে বৰশী টোপাই থাকোতে থাকোতে প্ৰথমৰ মাছতটো বেয়া হৈ যায় গে।
অ।
হয় নহয়।
অ সেইটোয়ে একদম ফটাফট আহিছে বাও বৰশী তহতি আহিলে মানে বাব পাৰিবি ভাল লাগিছে ভাল লাগে থাকে মইতো যোৱা নাই বাৰু
কথা আছে কিবা ক কবিতা পুথি উন্মোচনৰ কাৰণে কেতিয়া যাব
আমাৰ সেইটো ছাব্বিশ তাৰিখে হ'ব আজি এতিয়া জুলাই ছাব্বিছ তাৰিখ আজি তেৰ তাৰিখ
অ আকৌ বিশ তাৰিখ বুলি কৈছিলে যে
বিশ তাৰিখ নহয় ছাব্বিশ
কিটো
ছাব্বিশ তাৰিখে হেনো আছে মিটিংখন চিঠিখন চোৱাই নাই বাৰু ছাবিছ তাৰিখে বুলি কৈছিলে মাহেতি তাৰ পিছতে কিতাপ উন্মোচন হব
অ
চানচতে যাব আও ৰাইজসকল
অ কবি কিতাপ খনৰ নাম কবিতা পুথিখনৰ নাম এবা কি ৰাখিছে বা
অ হেৰিয়ে সোণাৰুৰ হালধীয়া হাঁহি
অ চব বোৰ যাবি হ নহয় দেউতাও যাব নে
দেউতাকো দেউতাও যাম বুলি কৈছিলে এতিয়া কি হয় ঘৰ ৰখীয়া পালে মানে যাব আও
অ যাম যাম আমি যাম মাক ফোন এটা কৰি দিবলৈ কবি। এইফালে অ দেউতাকে ফোন অ দেউতাকে হলেও বা মাকে হলেও- ফোন এটা কৰিবলৈ কবি আৰু তোমালোক আহা দেউতাক কৰিবলৈ কবি ময়ো যাওঁ বুলি ভাবিছো এবাৰ তুমি আহা।
অ অ তাকে
অ হয় নহয় বাও
উম সেইটোৱে
উম ভাল ভাল এনেও যাব মই যাম বুলি কলে যাব কিন্তু কৰিলে ভাল আও
অ
বুলিব আও সেই যিমান যি হলো গুৰুত্ব দিছে হেৰি বুলিব অ যায়গে যেতিয়া মোৰ থাকিবলে মাতিছে দায়বদ্ধ এটা হৈ পৰে আৰু
অ অ সেইটোয়ে জীয়েকজনীয়েতো এনেও ঘৰলৈ আহিম বুলি কব হয় নহয় অকল জাকৰ লগত আহিব অকে হয় যোৱা আ স সন্মানতো দিয়া হয়।
অ মই বিশ তাৰিখে বুলি সেই। এহঁতৰ খুৰাক কৈছিলো মাতি আমাৰ খুৰা এজনক মা টি ৰুবলৈ বোলো আম বিশ তাৰিখে মই যাব লাগিব আপুনি সোনকালকে মাত বুকা দিয়ক বুলি কৈছিলো।
অ বিশ তাৰিখে এতিয়া আজি তেৰ তাৰিখ হৈছেহে এনেও হ'বগৈ। এতিয়া ৰুই ৰুই আও ৰুই ৰুই এতিয়া কেনেকোৱা অৱস্থা ঠিকে আছে নে?
এ কলি ফেচি কলি ফেচি মানে একদম বেলেগ এ ক'লা হ'লো আও।
উ মইয়ো এইবোৰ বগা চগা নোহোৱা হলো কিন্তু হেৰি অকমান। শহতাবোৰ অকণমান হেৰি নিচিনা লাগিছে আও নিজক।
কমিছা অ অ সেই সেই ক্ৰীমটো
তাত
আ
ফেচেকে খুব লগাই আছোঁ।
মোৰ বেচন আছে, মোৰ বেচন আছে মই লগোৱাহে নাই।
মৌজুল লগাবিচোন মৌজুল লগাই পেলাই এনেকে মোহাই দিবি তেতিয়া মানে শুকাই নাযায় নহয় হেৰি। মানে মৰমৰীয়া হবলে লাগি নধৰা ছালটো তাৰপিছত আকৌ ছালতে মহাই মহাই দিব লাগে। মৌজুল নাৰিকল তেলো দিব লাগে মৌজোল দিব লাগে নেমু দিব লাগে
অ মই সেই কফি কফি আনিও দিব পাৰি।
অঁ কফিও লগাব পাৰি। বেলেগ বেলেগকে ফেচ পেক কেইদমান লগাই দিব লগা এ আহি পেলাই সেইবোৰ ঠাণ্ডা বস্তু। বস্তু কিবা লগাই দিব লাগে, ৰ'দৰ পৰা ৰ'দৰ ৰুই আহিলে মানে মই যে সেইবোৰ নকৰিলো একো।
সেইটোৱে মই সেই কৰিমা আ লাহে লাহে এখন। কিনো এইবোৰ সময় নাই আহি পোৱাৰ পিছত গাটো কিনি ধুই মানে। কেনি মানে বহো সেইটোহে খান।
আগতে- আগতে দেখোন গাভৰু দেখোন একোবাৰ হেৰিয়ে অন্ত নাই এতিয়া মোৰে দেখোন মই ইমানকে হেৰি কৰি থাকো যদিটো। মনেই নোযোৱা হ'ল দেখোন সেইকাৰণেহে আহিলো তেনেকুৱা আহি পেলাই মুখত একো নাখা নাই তেনেকে শুই থাকো।
মই বাৰু এই চানস্ক্ৰীমতটো সানি যাওঁ বাৰু।
অঁ অঁ নিব লাগে, পাওদা অকনো সানি যাব লাগে চানস্ক্ৰীমটোত।
অ মই ছানস্ক্ৰীম ওপৰত পাওঁদাৰ‌ অকন খানি যাওঁ, সেই কালি আকৌ ঘৰো তেনে। মাটি ৰোৱা কথা নাই নহয় জানো এনেই মই গমত একো ক্ৰীম চিম সানি নাথাকো, তাৰ পৰা তেনেকে- কঠীয়া তুলিলো কঠীয়া তুলি আকৌ সেই ৰুবলৈ গ'লো ৰুই আহি আক কঠীয়া পাছফালে। কঠীয়া একদম তুলিলোঁ নহয়।
আকৌ ৰদও আছিলে নহয় সেইদিনা।
এ বিঘা মাটি কঠীয়া।
উম।
লগে লগে তুলি লগে লগে ৰোৱাতটো ধেমালি কথা নহয়।
অঁ ক তোন অক।
অ তাৰপা সিহঁতি কৈছে চবে লগৰ কেইজনীয়ে কৈছে এজনীয়ে আজি বহুত কষ্ট। ষ্ট হ'ল ফাপৰ চুটিলে পাইছে মছলা।
অ তন আকৌ ৰতো বতৰো হেৰি গৰম কালি।
উম, তাৰ পৰা সেই সেইবোৰ কৰি মেলি। মানে তোৰ তই যে ৰ হৈছে। খিনি ৰঙা তেনেকুৱা আইট একছোৰ মনবোৰ ৰঙা হৈ গৈছে।
অ তনে চান্বানতো ৰ'দে আকৌ হে হেৰি কৰিছে আৰু এতেক।
কৰিছে অঁ এটেক কৰিছেগে মানে আৰু কিৰিম অকনো নেহানিলোৱে যে আৰু।
অঁ সেইটোয়ে সেইটোয়ে সেই তেতিয়াই হয় হপাই চানকিৰিম তো নাহানিলে তেনেকুৱা হৈ যায় নেকি? ৰঙা হৈ যায় ন।
সদায় সানো কালি নাই হানা চানচকিৰিম। এটা আনিলোঁ বাৰু মই এইটো আগৰটো সেই কাটি পেলাই সানি গৈছিলোঁ এটা আনিলোঁ।
অ অ মই আনিলোঁ অঁ।
অঁ।
ময়ো তাকে আহ অ দিছিলোঁ দেখিছিলোঁ পালোঁ।
তাৰ পিছতে সানিছো সনাৰ পিছত সে সঁচাকে চেঁচা চেঁচা লাগে কিবা এটা। খন‌ হয় নহয় এনে কিবা ক্ৰীম এটা যে সানো আনকালে একে পঞ্চক্ৰীম টো বা কিবা এই যে চি চি কিৰিম টো সানো যে শনা পিছত যেনেুৱা লাগে এই টো সনা পিছত চেঁচা চেঁচা লাগে কিবা এটা- সঁচাকে এইটো চান কিৰিমটো সানিবলগীয়া আকৌ।
লাগে, অ'! ল'ৰাইটো আছে, খেলি আছে, ওচৰতে।
অ'! আবেলি কি খালি?
অ'!
আবেলি কি খালি?
আবেলি মই একোৱে খোৱা নাই এতিয়ালৈকে।
অ আমিও নাই খোৱা বাৰু একো খোৱা নাই এ সেইকাৰণে মায়ে হেৰি কৰিম বুলি কৈছে?
অ'! চাহ একাপকে খাম বুলি ভাবি আছোঁ! জানোঁ। চেনীও নাই, তাতে আজি। সেই, আজি চেনী নাই, চেনী আনিবলৈ এজনক কৈছোঁ।
এ, আমাৰ কালি চেনী, কালি -কালি পাই নাই চেনী। তাৰপিছত, মই অকমান মানে সেই সৰু বটল কেইটাত যে, বেলেগকে থৈ দিওঁ যে, কোনাবা ফটকে আলহী আহিব বুলি। সেই, তাত আজি খালোঁ। তাৰপিছতে, এতিয়া আনিবলৈ যাবহে।
অ'! উম, অ'! মই হেৰি এইজনে গৈছে ওলাই, জানোঁ! কেতিয়া চেনি আনে, নাজানোঁ আৰু। হেৰি, মই এতিয়া ফোন এটা কৰিছিলোঁ। কামৰ পৰা আহিবলৈ হৈছে নাই বুলি, বোলে নাই হোৱা। কি হ'ল সুধিছে, মই বোলো, একো হোৱা নাই, এনেহে ফোন এটা কৰিছোঁ। তই যে, মই চেনীকন জহতে ফোন কৰিছোঁ। অ'! চেনী নাই যে। মানে, আনিবই। নাই বুলি জানে।
অ'! খালি কিমান দেৰি হয় আৰু?
অ' অ'! সেইটোৱে।
অ'! আকৌ সোনকালে আহিবলে, ক'বলে বেয়া নহয়। ক'ত কামত গৈছে?
জানোঁ, ওচৰতে।
অ'! বেলেগ, আজিও কেলেই বেলেগৰত আকৌ, আজি।
উম, আজিৰো আমি, নটা বজালে পালোহি বাৰু। কাইলৈও হে তই তালৈ যাব লাগিব? এইবাৰ পৰা অ'! এইবাৰ পা মই নাযাওঁ আৰু। এইবোৰ মই, ঘৰতে ৰোম, যিকন ৰোম।
উম!
তই ঘৰতে ৰোই থকা হেঁতেন, ইমানখিনি ৰৈ থাকিবই নালাগে, হয় নহয় বাৰু? উম!
সিফালে এদিন, সিফালে এদিন।
অকণমান, তিনি চাৰিদিনে হ'ল যেনিবা। অকণ, অকণ লৈ পেলাই আৰু। উম!
তোৰ এইফালে এদিন, সিফালে দুদিন লাগিলহেঁতেন, অকলে ৰোৱা হেঁতেন।
অ' অ'!
তিনদিন লাগিলেহেঁতেন আৰু।
তহঁতৰ মাতিবোৰ বালিয়া নে নেকি?
বালিয়া নহয় অমাৰ, থূপ-থূপীয়া আলতীয়া। সেইদিনা সেই, ছোৱালীক ফোন কৰি পিলে কৈছে নহয়, আমাৰ লগৰ এজনীয়ে, জেঠাইৰক ভিডিঅ' ক'ল কৰা, জেঠাইক মাতি দে। জেঠাইৰে ইয়াত মাত ফুৰিবলৈ আহিম বুলি কৈছিলে নহয় মোক। কৈছিলোঁ মানে। জেঠাইৰক মাত আকৌ? এতিয়া নাহে কেলে কালি।
অ'! কৈছে ছোৱালীয়ে। হেৰি কৈছে বোলে, মই ফোন কৰি থাকোঁ যে, সেইগৰাকীয়ে কৈছে হেনোঁ, জেঠাইক মাতি দে কৈছে।
সিহঁতে, এতিয়া সেই, উম! ৰাতিপুৱা তাত ৰোলোগে নহয়, নিজৰ বোকা দি থৈছে। সেই, সোপা চেল খাই আছে। হেৰি শাক ক'ৰবাত এবিঘা ঠিকা লৈ থৈছিলে। সেই ঠিকা বিঘাতো ৰুবলৈ গৈছে।
অ'! এতিয়া, সিহঁতি আহিছিল। ইয়াতে, আছিলে নহয়, গ'ল নেকি?
ক' কোন? ন' নাই, নাই। সিহঁতি অহা নাই, সিহঁতি ঠিকা হেৰি, মাটি আঠ, আঠশ টকাত ঠিকা লৈছে?
অ' অ'!
সেই, ঠিকা মাটি ৰোবলৈ গৈছে।
অ'!
সিহঁতি মানে হেৰি আকৌ কৈ থাকে নহয় কি বুলি কয় তই চাগে আৰু আমাৰ ভাইটি অহা কথা আছিলে এনেকে চাগে
অ' অ'! মই কৈছোঁ, বাৰটাত আহিম বুলি। কৈছিলে বোলো, মই শাক দিলোঁ। এইকণ মাটি ৰোবলৈ, আহিবলৈ কি দৰকাৰ?
আইটোক আইটোকো হে অ এইফালে আমাৰ হৰি আমাৰ লগ ঘলে যে গৈছিলে বোৱাৰীজনী অ তাইও সেই মাকক মাতিম বুলি কৈছিলে মই কৈছো চোৱা তোমাৰটো শাহুৱে নোৰোয়েগে মই হেৰিটো কৰিবলৈ যোৱা নাই দৰকাৰ নাই নিজৰ মাকজনী তোমাৰ কষ্ট হৈছে বুলি মাতিবলে কি দৰকাৰ আমিবোৰ আছো ৰুইছো নিজৰ মাকজনী ইয়াত আহি মাটি ৰুই থাকিলে সেই সন্মানটো নাইকিয়া হৈ যায় আগলৈকে
অ সেইটোহে
হেৰিটো মানে কি এ কবা সকাম এটা পাতিলে গোটেই হোপা বহি থাকিলে অই বিয়নী যাওকচোন এই কাপ কেইটা ধুই থৈ আহক এনেও মাটি ৰুইছেই যেতিয়া কাম কৰেই সেই তেনেকুৱা হয় মানে অ সেই বস্তুটো যিটো থাকিব লাগে সেইটোতে থাকক দিয়া কেলেনো নো ৰুব লাগে আৰু সিহঁতৰ অৱস্থা পাত বেয়া মানে তাত
অ অ সেইকাৰণে আহিবলৈ মানে বেয়া নাপায় আৰু আহিম বুলি কলে
বেয়া নাপায় কিন্তু সেইটো সুবিধা লৈ মানুহে আকৌ ইউজ কৰিব নহয় সন্মানতো নাথাকিব তায়ে বেয়া লাগিবগে উম সেইটো সেইকাৰণে মই বোলো নকৰিবা তাই কৈছে সঁচা অ আপুনি কোৱা কথাটো মনবোৰ মই আ মোক যদি
অ সেইৰ নিচিনা মোৰ মোৰ ক্ষেত্ৰত একো নহয় আমাৰ আকৌ ছোৱালীয়ে মা গলে মানে নিদিবই অ
সেইটো কিন্তু মায়ে মায়ে যদি ৰুই থাকি সেইটো বেয়া নালাগে জানো
উম উম সেইটোয়ে মাইও কৈ আছিলে নহয় যাম যাম বুলি মই গ'লে মানে মাইও যাম যাম কৈ আছিলে মোৰ ৰুম গে সেঁতৰ ঘৰত হেনেকে কৈ ৰুলোঙে তেওঁ ৰুয়েগে বুলি মই কৈছা
তহঁতে মোক মাটি ৰুই সহায় কৰি দিবহি নালাগে অ
মই আকৌ গ'লো হেঁতেন হেৰি খালি যাবলে নহলে আও হেয়া
নালাগে মাটি অকমান মই এই সিহঁতে সেই ৰুইছে মই তুলিছো আজৰিয়ে
তকে মই সেই তই এই বস্তুতো মই বোলো সেই বস্তুতো নকৈবা এটাই কৈছে মই যোৱাবাৰ মাহত আহিছে মই হেৰি মোৰ এনেকে মই হেৰি এনেকে মোৰ কথাটো কবলোও হেৰি নাই কৰা নহয় কোনো মত ভাবিয়েন ভবাই নাছিলো মই কিন্তু এতিয়া ভাবিছো কথাটো হয় মই বোলো সেইটোৱে উম সন্মানটো তোমাৰ জন্ম যিম তোমাৰ শাহুৰ যিমান তোমাৰ মাৰো সিমান সেই একে ৰেষ্ট কনে থাকিব লাগে সেইটো অ নি নিবা বোলো সেইবোৰ ফুবলৈ আহিবল তাৰপাছত তাই কৈছে ও হয়ও কথাটো
উম তৌ বুজি পাওঁ আকৌ কথা
উম উম
আজিকালি জানোহ
অ মই সেইবোৰ মোৰ নহব সেইটো মই আজিকালি আৰু মই ত তাই মোক বহুত ভাল পায়। হেৰি কৈয়ে থাকে আৰু পকল ৰুওতেনও তাই অও মন বৌ‌ অ ক'ত গ'লেও বুলি যাম মো ওচলেহে যে
অ হো হো
ৰুবলে মোৰ চলেহে যাব মোৰ ওলহে ৰুব সি এই দুটাক এই দুটাক লৱাগিয়াব নোৱাৰি এনেকে এনেকে
অ তাৰ পাছত-
তাৰপা সেই- খাবলৈ একো মন নাই বনাবলে মন নাই বিশেষকে খাবলৈতো অঁ খাবলেতো মন আছে।
উম
এলাহ লাগিছে
হ'ব দে মই দৈ অকন খাই লওঁ
অ হব অ
অঁ